হেল্ল'।
অ শুনা পাইছা ন।
অ পাইছো।
অ ভালকে ক্লিয়াৰকে শুনা পাইছা ন নে মানে দূৰ দূৰ- পৰা আহাৰ নিচিনা হৈছে।
নাই নাই ঠিকে আছে।
ঠিকে আছে ন অ কি কৰিছা।
এনেই আছো তুমি।
মইয়ো এনে আছো। ৰবা অকনমান এই এছাইনমেণ্ট আছিলে ত্ৰিছ তাৰিখে এছাইনমেণ্ট মানে দিবলে দিব লগীয়া আছিলে সেয়াই লিখি আছো একদম। টাইমে পোৱা নাই এতিয়া মাত্ৰ তিন নম্বৰ এচাইনটোত ধৰিছোহে। আৰু দুটা আছে উম কলেজৰ কলেজৰ। উম। বাকি অ তুমি যোৱাকালি কি সুধিছিলা নো কলেজৰ মানে এডমিশ্যনৰ কথা ন।
অ মই তাৰমানে তোমালোকৰ সেৰি আ এডমিশ্যন হৈ আছে নে তাৰ মানে বিষয়ে জানিব বিচাৰিছিলো মানে কিমান ফিজ লয় বা এতিয়া ফেশ্বন তো ষ্টাৰ্ট হৈছে নাই?
উম তোমাৰ আহ এতিয়া মানে জুলাইৰ এক তাৰিখ মানৰ পৰা। ষ্টাৰ্ট হব ছাগে চেচনটো এতিয়া ষ্টাৰ্ট হলে আৰু তোমাৰ হেৰি আমাৰ যিটো এম এ এডমিশ্যন হয় তুমি তুমিওটো এম এ ল'বা চাগে ন
হয় হয় মই এম এ ল'ম ইকনমিক্সতে ল'ম তুমিওটো ইকনমিক্সত
অ অ অ ইকনমিক্সতে মই ও তাতে তুমাৰ হেৰি ল'ব ছিক্স থাউজেন্ড চামথিং আৰু ছিক্স থাউজেন্ড ফৰ হান্ড‌্ৰেড তেনি সেনেকুৱা আৰু।
আচ্ছা। মই ইগ্নৰৰ পৰা ল'ম বুলি ভাবি আছিলো কিন্তু ইগনত মানে মই চেক কৰিলো বহুত বেছি এক্সপেঞ্চিভ হৈ যায় এইটট্ৰিন থাউজেণ্ড হৈ যায় ত এইটো কাৰণে আৰু ভাবিলো এইটিন থাউজেণ্ড দি কৰাতকে এতিয়া অলপমান প্ৰব্লেমো চলি আছে ত' ভাবিলো কেকৰ পৰাই কৰোঁ, একেই চাগেইেতো ন' এতিয়া। আমাৰ মানে ছাৰ এজন আছিল। সি মানে, মানা কৰি আছিল। অ'! ভাবি ভাবিলো আৰু সি মানা কৰিলেই কি হ'ল আৰু হয়নে নহয়? কিমান ষ্টুডেণ্ট আছে, অকল মইয়েতো নহয় বা অকল আমাৰ খিনিয়েটো নহয়। ইমান আছে ষ্টুডেন্ট। ত' সেইটো কাৰণে আৰু ভাবিলোঁ ইয়াতেই লৈ লওঁ নেকি। সেইকাৰণটো তোমাৰ পৰা মানে, ইনফৰমেশ্চনটো
উম, উম, উম, ঠিকেই মানে মই যেতিয়া এডমিচন লওঁ মই ভাবিছিলোঁ যে মানে, চাগে সহজ হ'ব! মানে গুৱাহাটী ইউনিভাৰ্চি ইউনিভাৰ্চিটি পেপাৰতকে। মই যেতিয়া একজাম দিলোঁ। একজাম দি চালোঁ অলমষ্ট চেমে আছে। যিখিনি ইকনমিক্সত তোমাৰ, আমাৰ, যদি গুৱাহাটী ইউনিভাৰ্চিটিত আমি এম এ কৰিলোঁ হয়, যেনেকুৱাকে মানে কনচেপ্ট বিলাক আহিলে‌ হয়, সেনেকুৱাকে আহি ছে।
আচ্ছা আৰু একজাম মানে, কেনে কেনেকুৱা হয়? মানে, ইয়াতে কিবা চেচনেল এনেকুৱা হয় নেকি?
নাই, একো চেচনেল নহয়। তোমাৰ, এছাইনমেণ্ট বনাব দিয়ে। এছাইনমেণ্ট খিনি বহুত হয় আৰু।
উম! উ!
তাৰপিছত, তোমাৰ ডায়ৰেক ফাইনেলে হয়।
অ'! আচ্ছা আৰু ক্লাছ হয় নেকি কিবা?
ক্লাছ তোমাৰ কৰিব পাৰে। মই কিন্তু, ফাৰ্ষ্ট চেমিষ্টাৰত কৰা নাছিলোঁ ক্লাছ, মানে, গমেই নাপালোঁ। কেতিয়া ক্লাছ, কি হ'ল পুতুককেচোন একজামে পা দিলে। মই নগলোৱে, মানে ক্লাছ কৰিব।
হু!
ঠিকে আছে। মইয়ো এইবাৰ, তাতে লৈ ল'ম নহ'লে আৰু। ইমান পইচা খৰচ কৰি থকাতকে।
উম! তাকে, পইচা মানে উম, উ, ম একে হয় আৰু তোমাৰ কি ইয়াতে, তোমাৰ কেকেত হেৰি নহয়। মানে, যেনেকে আমাৰ ধৰা, আমি যে ফৰ্মফিলাপ কৰোঁতে পইচা দিছিলো ন' বি এত। মই বাৰশ পোন্ধৰশ, সেনেকুৱা ফৰ্ম ফিলাপৰ পইচা লয় ন' গুৱাহাটী ইউনিভাৰ্চিটিত। ইয়াতে মানে, তেনেকে নলয়। মানে, এডমিছনৰ পইচাটো দি গোটেই খিনি হৈ যায়। কিতাপ খিনি খিনি দি দিয়ে। লগতে, ফৰ্ম ফিলাপ, চিলাপ এইবিলাক মানে, নালাগে আৰু এক্সট্ৰা।
আচ্ছা! আৰু হেৰি, এইটো ক'ত কৰিব লাগিব। এইয়া, নেট কেফেত গৈ পেলাই কৰিলেই হ'ল ন'।
তুমি আঁ নেট কেফেটো যাব পাৰা। কিন্তু, মই প্ৰিফাৰ কৰিম তুমি যোনটো, খানাপাৰা খানাপাৰা মেইন ইউনিভাৰ্চিটিৰ বিল্ডিং আছে ন', তাতে যাই কৰা।
আচ্ছা! অ'! তাতে গ'লে মানে, সিহঁত সিহঁতে কৰি দিব আৰু ন'।
তাৰ মানে, কি হৈ এক দিনতে চব খিনি বস্তু হৈ যায়। তুমি কৰিলা এডমিছন এডমিছন ধৰা মৰ্নিং দহটা মানত গ'লা আৰু। মৰ্ণিং দহটা মানত গৈ এডমিছনখিনি ফৰ্মেলিটি তোমাৰ, আঁ ধৰা তোমাৰ থাৰ্টি মিনিটছ, মেক্সিমাম ফৰ্টি ফাইভ মিনিটছ লাগিব পাৰে। সেইখিনি মানে কৰি উঠি তোমাক মানে লগতে এডমিশন ৰিচিপ্টটো দি দিব। এডমিশন ৰিচিপ্টটো দিলে লগালগ বুকচখিনি লৈ আহিব পাৰা।
আচ্ছা আৰু এনে ডকুমেন্টচ মানে আগৰ। হেই ডিগ্ৰীৰ খিনি লাগিব ন আৰু কিবা আধাৰ কাৰ্ড।
উ অ অ তোমাৰ আধাৰ কাৰ্ড। লাগ আ কাৰ লাগে মোৰতটো তুমাৰ আধ কাৰ্ লৈছিলে তাৰপিছি। ফাইনেল যোনটো আছিলে ফাইনেল চেমিষ্টাৰৰ সেইটোৱে লৈছিলে। মাৰ্কী আছিল অ।
চাৰ্টিফিকেটো লাগিব নেকি মই ওৱান ইয়েৰ ড্ৰপ দিলোঁ যে।
লাগিব নালাগে অপেন গেপৰ চাৰ্টিফিকেট তেনেকুৱা একো। কাৰণ মই বহুতে উম এবাৰ মানে। কিনে কনফ হৈ ল'বা যে চটি তেনেকুৱা কিবা। লাগিব নেকি এ মোৰ মতে ল'বতো নালাগে হিচাপত।
উম।
আমাৰ মানে ঘৰৰ ওচৰৰ এজনী ছোৱালী আছে। পিছত গম পালো তাইও তাতে লৈছে তাই হেৰিত আছে কমাৰ্চত হয়। পিছত একজাম দিব যাওঁতে। তেওঁ লগ পালোঁ তাইৰ এম কম কৰি আছে।
এনে তোমাৰ চেণ্টাৰ ক'ত লৈছা।
মই চেণ্টাৰ তোমাৰ মেইন ইউনিভাৰ্চিটি বিল্ডিংটোত লৈছো খানা।
মানে খানা পাৰাতে ন আচ্ছা। মোৰ তাতে মগোত যাতে দিলেই ভাল হ'ব মোৰো ইয়াৰ পৰা ওচৰে হব।
দিলে মানে তুমি উম দিলে মানে তুমি নিজে। চইচ কৰি ল'ব পাৰিবা আৰু। এইটোৱে ওচৰ আমাৰ পৰা আৰু।
অ।
উম বাকী উ বাকী উ বাকীবোৰতো দ মানে দূৰে আছে। আৰু তোমাৰ য কি নহক একজাম দিব গলে মেইন ইভাৰ্চিট একজাম দিব। ভাল লাগে ষ্টুডেনছ বহুত থাকে আৰু।
সেইটোও হয় আৰু এনে কেতিয়া মানে একজাম হয় আৰু কেতিয়া কেতিয়া একজাম হয়।
তোমাৰে হেনেকে মান তুমি যেতিয়া এডমিশন লৈছা ধৰা তুমি জুলাইত এডমিছন। ললা ধৰা তোমাৰ। আগষ্ট মানৰ পৰা চেচনটো ষ্টাৰ্ট হয় আমাৰ কিন্তু অলপ দেৰি হৈছিল দেই। জুলাইত মই আগষ্টত এডমিশ্যন লৈছিলোঁ। মানে কি দ দুৰ্গা পূজা লৈকে। এডমিশন চলিয়ে আছিলে ডিচেম্বৰত আমাক এচাইনমেন্ট দিছিলে জমা দিব। ডিচেম্বৰত এছাইনমেণ্ট। আৰু তোমাৰ একজাম হল ফেব্ৰুৱাৰী।
আতছা। তোমাৰ নহ'লে নেক্সট ফেব্ৰুৱাৰীত আৰু এক্জাম হ'ব।
নহয় নহয় মানে ছেকেণ্ড চেমিষ্টাৰটো চাগে এতিয়া তোমাৰ। হেৰিত লৈকে হ'ব পাৰে মানে সেইটো ফাৰ্ষ্ট চেমিষ্টাৰৰ ফেব্ৰুৱাৰীত হ'ল ন। ছেকেণ্ড চেমটো হ'ব পাৰে তোমাৰ। কিমান মানত ছেপ্তেম্বৰ মানত হ'ব পাৰে চাগে। তেতিয়াহে মানে আৰু উম।
আৰু এতিয়া একজাম ডিউটিটো কিবা কেনচেল হল নেকি এয়া আমি যে একজাম ডিউটি কৰি। ছিলো সেইটো এই শনিবাৰেতো পতাৰ কথা পাতিছিলে চাগে।
উম মই চাইছিলো মই চাইছিলো চিডিউল। টো আছিলে সেইকাৰণে মই সুধিলোঁ একো বোলো এবেল এবেলেটিও। লোৱা নাই খবৰ চবৰো একো দিয়া নাই সেইকাৰণে মই সুধি চালো
নাপাতিলে চাগে সেই কাৰণেটো একোৱে নকৰিলে।
উম- উম নাপাতিলে পিছত ক'লে নাই চানডেও মোক নহলে ক'লে হয়। আৰু সেইদিনা মই অলপ মানে কি কয় চুপাৰভাইজাৰকে মই ক'লো আৰু অহ, মানে খং উঠি গৈছিলে মোৰ সেনেকে ওলাই যোৱাৰ পিছত আকৌ কিয় ইমান ফৰ্মেলিটি সুধি থাকে ন' মই চাৰিটা বজাত মোক কৈছে তুমি বোলে ওলাই যাব পাৰা এতিয়া মানে মই কি চাৰে- চাৰিটাৰ লৈকে বহি থাকি থাকিম নিকি চেণ্টাৰত চব মানুহ গুচি
সেইটোয়ে আৰু মেইন কথা সিহঁত এটা অৰ্গেনাইজেচন মানে চলাই আছে ন' সিহতে অলপমান প্ৰফেচনেলিজিম ৰাখিব লাগে ইয়াতে মানে একো মানে প্ৰফেচনেল কাম নকৰে আমি যদি মানে ডাইৰেক্ট সিহঁতে কৈছে যে চেভেন মানে ফিফটিনত যাই পাব লাগে। ত' আমি যদি যাই পাবয় লাগে ত' সিহঁতৰো মানে ৰেচপনচিবিলিটি বনে ন' সিহঁতেও যে আমি দিয়া বস্তু খিনি সিহঁতে টাইমলি চেক কৰিব লাগে হয় নে নহয়? ৰিপোৰ্টটো তুমি দিছা ধৰিলোৱা বাৰটা বজাত -বাৰটা বজাত নোৱাৰিলেও এটা বজাত চাওক ইমান দেৰিলৈকে এনেকে নোচোৱাকে থাকিলে কনফাৰ্মেশ্যন নিদিলে তেতিয়া আৰু সিহঁতৰ কাৰণে এনেকে কোনে ৰখি থাকিব। কোনো হেৰিতে ৰখি নাথাকে।
উম, কোনোও মানে ৰখি থাকিব নোৱাৰে ন' ধৰা তোমাৰ একজাম শেষ হৈছে তিনিটা বজাতে এতিয়া তোমাৰ চাৰে- চাৰিটা বজালৈকে কেনেকে এজন চুপাৰভাইজাৰে তাতে ৰখি থাকিব লাগিব।
সেইটোয়ে আৰু মই যে এয়া বৰঝাৰত যে কৰিলো এক্সামৰ ডিউটিটো, তাৰেও টো মই থ্ৰি হান্দ্ৰেড পাব লগা আছিলে ন' এতিয়ালৈকে এটকাও দিয়া নাই মোক। ভাবা বহুত মানে ফ্ৰড কৰি আছে একদম।
অ', মানে ইহঁতৰ অৰ্গেনাইজেচনটো মানে অলপ হেৰি হৈ যায়, অলপ আনপ্ৰফেচনেল বিহেভ কৰা যেন লাগে যিটো একজাম ডিউটিবোৰ যে দিয়ে
সেইটোৱে আৰু
ছাৰৰ বেলেগ একজাম ডিউটি দিয়াবোৰ চাগে ভাল
ইমান মানে বেলেগ মানে তাত মই কৈছিলো চাগে তোমাক, তাতে বহুত গিতা কম্পানী আছে। বহুত কেইটা আছে। আমাৰটোৰ নামটো হৈছে কিবা বেটাৰ প্লেচ বুলি পেলাই। এইটো আমাৰতটো হয়। আৰু বেলেগ -বেলেগ কোম্পানী আছে তাতে কিন্তু, অকল এটাই নাই আৰু আনকি আমাৰ বেটাৰ প্লেচৰ খিনিক মানে সিহঁতে ভালে নাপায় ক'ব গলে
অ',
সেনেকুৱা আৰু আমাৰ মানে ফৰ্মেল তি, নিয়ম- নীতি সিহঁতৰ অলপো ভাল নালাগে সিহঁতৰ যাই পেলাই আমি তেনেকে যাই পেলাই চেলফি দিব লাগে। আৰু জিঅ' টেগত ফটো দিব লাগে এইবিলাক তাতে একো দিব নালাগে অকল যোৱাৰ টাইমত দিব লাগে সিহঁতে।
আহ গৈ পাইছে যে। ইয়াতে চোৱা সেইদিনা মোক কি কয় বোলে, আপোনাৰ আহা ফটোটো দিয়ক বোলে আপুনি যে চেণ্টাৰৰ পৰা ওলাই আহিছে বোলে। এতিয়া মই কেনেকে দিওঁ মই অলৰেডি ওলাইে আহিছো।
তাকেতো আৰু কৈছেও কিতিয়া সিহঁতে আগতে কব লাগে ন' প্ৰথমতে মৰ্ণিঙতে ক'ব লাগে, যে আপোনাৰ এইখিনি এইখিনি ৰেচ ষ্পঞ্চবিলিটি থাকিব, এইখিনি -এইখিনি কাম থাকিব এইখিনি -এইখিনি আপুনি কৰিব লাগিব। তোক কথা নাই সেনেকুৱা।
উম সেইটোয়েতো, মানে হেৰি কৰি দিয়ে আৰু মানে বেছি কৰে আৰু কি কম সেইদিনা মোৰ বহুত খং উঠি গৈছে, হে খং উঠি গৈছে মই পিছত কৈছো বাৰু পিছত আৰু একো নক'লে আৰু কিবা বুকলেটছ কিমান আছে, কি আছে, সেইবোৰ মানে চাব লাগে
উম।
উম আৰু মানে ফৰ্মেলিটি বেছি দেখোৱা বুলি কয়। কিন্তু মানে ইমান ফৰ্মলিতী নাথাকেতটো
তাকেইেতো আৰু আমি যেতিয়া ট্ৰেইনিং লৈছিলো তেতিয়া কৈছিলে যে কোনোবাই টাইপ কৰে আৰু তেতিয়াহলে হেৰি বুকলেট নাম্বাৰটো এই আটেনডেঞ্চ শ্বিটত লিখিব নালাগে। তাৰ পাছত বাকী চব অকল টাইপ কৰা বুলি লিখিব লাগে আৰু নৌ এনেকুৱা মানে যিবিলাক আৰু আছে চব নৌ কৰিব লাগে তাৰ পাছত সিদিনাখনে গৈ গম পালো যে বুকলেট নাম্বৰ লিখিব লাগে, বোকলেট খন যায় বুলি